শুনিছানে। শুনিছো, শুনিছো ক। এই ঘৰত এ। ঘৰত ঘৰত।
উম' ভাত খালি, ভাত খালি?
ভাত খালো ভাত খালো আৰু বতৰটো কেনেকুৱা।
বতৰতো বাৰু এতিয়া ৰ'দটো ওলাইছে অলপ।
অ ৰ'দ মানে মই এতিয়া ফেনটলত থাকিও ঠাণ্ডা পোৱা নাই। মানে বহুত বেছি গৰম হৈছে এতিয়া।
উম'। তাৰপৰা, ভাতটো খালেই।
ভাত খালো। ভাত খালো।
ভাত কিহেদি।
ভাতটো এই, কালি ৰাতিৰে মাছ আছিলে। মাছে দি খাই দিলো আৰু।
অহ' থিকে আছে।
উ মাছটো মানে কি হ'ল উঠা অলত। দেই অহ। উঠিলো। উঠি লৈ মুখা হাত ধুলো, মুখাত ধুই তাৰপিছতটো কি বুলি কয়, যে গৰু এল দিলো ভাত খাই। খালো তাৰপিছত এই ঘৰৰ কাম এটা এটা কৰিলো আৰু।
উমহ
তাৰপিছত এয়াই, এতিয়া এনেকে আৰু এই বতাহ মাৰিছে যে অলপ।
অহ' বতাহটো বাৰু ধুনীয়া বতাহ মাৰিছে বাৰু।
অ,
উম।
এতিয়া কি এই বতাহত যে মানুহে চিলা উৰুৱাই নহয় এতিয়া। চিলা উৰুৱা দিন আহিছে। উম, আগতেই আগ জানো নাই আগতে সৰুৰে বহুত চিলা উৰুৱালো।
এ আগতে বহুত চিলা উৰুৱালো এখন, পুৰা মানে। এইফালে ৰছী গৈ থাকে আৰু দোকানৰ পৰা কিনি কিনি আনি থাকো আৰু ৰছীৰ সূতা।
অহ' সেইয়া এ।
উম' তাৰপৰা একেবাৰে উৰুৱাই, অহ উৰুৱাই দি প পঠাই দিওঁ আৰু আকৌ এখন ঘূৰাই আনো আৰু।
অ সেয়াইে আকৌ বনাওগে।
উম আকৌ বনাওগে আকৌ দিনতো তেনেকে তিনি চাৰিখন ওৰৱাই দিম আৰু।
অ হেই আই। চবে উৰুৱা দেখি থাকিলে নিজকো লাগিয়ে থাকে।
উম' বহুত উৰুৱালো বহুত উৰুৱালো। ৰঙীল অহ। আৰু ডিজাইন বিলাক দিওঁ ৰঙে কাগজে।
আহ নহ'লে বাতৰি কাগজ উ।
এতিয়া আজিকালি তেনেকুৱা নাই আৰু। উম। আজিকালি, এতিয়া আমিও। যোনটো টাইমত কৰিছিলো তেতিয়াই কৰা আৰু এতিয়া আজিকালি তেনেকে নাই আও।
আজিকালি ল'ৰা-ছোৱালীবিলাক কি হ'ল, আজিকালি এইবিলাক আৰু ঘৰতে সোমাই থাকিব ললে।
মোবাইল পালে।
উম সেইটোৱেটো।
আগতে আমি তেনেকে মোবাইল ন, মোবাইল নছিল যে তেনেকে আমি তেনেকে ঘূৰি ফুৰোঁ আৰু চিলাই তিলাই উৱাই লৈ পেলাই উম উম।
এতিয়াতো এতিয়া কি এতিয়া ঘৰতে সোমাই থকা আৰু ঘৰতে সোমাই থকা ঘৰতে সোমাই থকা।
উম ঘৰতে সোমাই সোমাই আছোঁ।
উম বিশেষ তেনেকে কাম কৰি নাথাকে আজিকালি। এনেই ঘৰৰ ঘৰৰ কাম কেইটা।
কাম কেইটা কৰে আৰু আজিকালি বোলো চ'ব মোবাইলে আৰু।
চব মোবাইলে মোবাইল নহলে নহয়। চব মানুহবিলাক এই মোবলটোৰ কাৰণে এলেহুৱা হৈ গৈছে।
উম।
ক লাইনটো আছে নাই।
লাইনটোও আছে আছে।
আছে নহ।
অলপ আগত গৈছিলে এতিয়া বাৰু আহিলে বাৰু।
লাইনটো কিন্তু বহুতো অস মানে হেৰি কৰি আছে।
অ অসুবিধাটো দি আছে বাৰু।
বতৰটো বেয়া যে।
উম। বতৰটো বেয়া মানে আজি বাৰু লাইন টো নাথাকিলেও বোলে চলি যায় বতাহটো আছে ন ধুনীয়া বতাহ মাৰি আছে।
আজি সেইটোৱেটো কিন্তু ৰাতি থাকিব লাগিব নহ।
ফেনতকে বাহিৰৰ বতাহটোহে মজা লাগিছে ঠাণ্ডা ঠাণ্ডা।
অ সেইটো ভাল।
উম নে চাই প্ৰকৃতিৰ বস্তু অ প্ৰকৃতিৰ বস্তু।
ক ফালৰ পৰা আহিলেতো ভালেই লাগে।
সেইটোৱে কালি ৰাতি আকৌ বৰষুণ দিছিলে নি
ইয়াতি বৰষুণতো দিছিলে অ।
অহ'
এই বৰষুণ ডাঙৰ কে দিছে কি বেয়া বৰষুণ দিছে, এই ৰ'দ, এই বৰষুণ, এই বৰষুণ, এই ৰ'দ এনেকে থাকোতে থাকোতে গোটই সময় দি টিন পাৰ হৈ গৈছে গে আৰু।
উম।
উপায় নাইকিয়া হৈছে কাম বন এইয়া বৰষুণৰ বতৰত কাম বন কৰিব পৰা নাই।
উম।
উপায় নাইকিয়া হৈছে গে আৰু।
তাকেহে কি কৰিবি আৰু খোৱা বোৱা? কৰিলোঁ। কৰিলোঁ।
অ'।
আজি আও উঠাটো দেৰি।
উঠা দেৰি নেকি?
উম। এ ৰাতি এনে অলপ মোবাইল চোবাইল চালোঁ। খোৰুতে অলপ দেই হ'ল। নাই যোৱা, নাই যোৱা, নাই হেই। তোলে উম, হেৰি কৰিছিলোঁ। সংবাদটা দিছিলো তই নাপালিয়া। সেইকাৰণে মই ভাবিলোঁ খুলি চাগে আহ।
এ নাই তেনেকে টোপনিৰ গুচি গলোঁ আহ।
ঠিকেই আছে, বেছি দেৰিলৈকে থকাটো বেয়া।
পিছে অ'সেইটো হয়, অ' স্বাস্থ্য কাৰণে হানিকাৰক।
অ'
ওলাই যাবি নেকি কিবা কিবা আনিবলে এতিয়া।
কিবা কিনি আনিবলৈ এতিয়া নাযাওঁ। অলপ দেৰিকেহে যাম।
কিবা আনি ঠোৱা আছে নেকি?
আজি আনি থোৱা আছে।
চোৰা মোক দিবিচোন দুটা মান।
নাই, নাই, এটাহে আছে।
এহছেকচ এটা আছে নেকি?
উম, কালি অনা এ তোৰ লগত যাওঁতে অনা।
অহ'
উম। কালি বেছি দেৰিলৈকে নাথাকিলো যে।
অ' তাকেটো।
উম। এতিয়া
উম।
কি কৰি আছা?
তোৰ ঘৰতে।
উম, এই পথাৰত পানী-চানী বাঢ়িছে নে কমিছে এতিয়া?
পথাৰতো পানী কমিছে আৰু বাঢ়িছে মানে বৰষুণ দিলে বাঢ়ি যায় ৰ'দ দিলে কমি যায় এনেকুৱাই হৈ আছে আৰু এতিয়া।
উম।
খেতি পাথাৰত এতিয়া হেৰি কৰিব আৰু
উম, খেতি কৰিব পৰা হৈছে ন?
খেতি হে হাল বাব পৰা হৈছে আৰু।
আহ।
তাৰপিছত তোৰ এই হাল বোৱা কিনি এতিয়া এই এই কঠিয়াঁ মাৰিলে ন বহুতৰ।
উম।
পিছত কঠিয়াঁখিনি দিয়াৰ পিছতহে তোৰ হালতো বাব আৰু। ন'হলে এইবাৰ মন বেয়া হৈছে ন। পানীয়ে ধ্বংস কৰিলে চব। অ'। ন'হলে এয়া দেখিছ নহয় এতিয়া এতিয়া ৰ'দ কেইদিন দিওঁতে অলপ কঠিয়াঁ সিঁচি মেলি আৰু হালটো বাই মেলি পথাৰ ধান খেতি কৰিব লাগিব।
অ'। তেতিয়া আকৌ ৰ'দতটো বেছিকে দি দিলে আকৌ মাটিও পানীও হেৰি হৈ যাব। পানী নাইকিয়া হৈ যাব। চবফালে দিগদাৰ বৰষুণ দিলেও বেয়া। ৰ'দ দিলেও বেয়া।
অ' এয়াই কি হৈছে ঠিক নাই।
উম' বতৰ মহিমা এতিয়া ধৰিব পৰা নাই আৰু
অ'।
উম'।
তাৰপিছত কি এতিয়া খানাটো কথা কি ভাবিছ?
খানাটো কথা কালিতো চব হৈ গ'ল সম্পূৰ্ণ। অ' আজি আজিটোৰ ন' আজি খানাটো?
অ' আজি খানাটো?
আজি খানাটো খাবলৈ মানে এতিয়া বিশেষকে পইচাটো কমি হৈ আছে আৰু
কমি হৈছে নেকি?
উম'।
চিন লাগে নহয় সমান হ'লেও হৈ যায়।
এশ নাই পঞ্চাশ টকাতেটা আছে।
অ, ' অ' মোৰ নাই চান
অ' কাইলে হ'ব বাৰু কাইলৈও নহয় সোমবাৰ মংগলবাৰলৈহে হ'বগৈ।
কাইলৈ সোমাব মানে মঙলবাৰে পাম আৰু
অ'
দে তাৰাপৰা উম'
ধৰ এতিয়া তোৰ এইটো বতৰত এতিতো খাব পাৰিলো আৰু খানাটো?
উম' ভাল আছিলে বতৰটো।
উম' ভাল হৈছে ওলাই মেলি ওলাই মেলি যাওঁ লগৰকেইটাৰ লগত সন্ধিয়া। খোজ কাঢ়িবলৈলে অলপ অ' সন্ধিয়া খোজ কাঢ়োতে এই চিকিৎসালয়লৈ গৈছিলো খোজ কঢ়িব গৈছ ঘৰা ঘনিয় ঘনিয়া। ইনে খচ কাইছ বোলো। অ' চিকিৎসালয় গৈছিলো, চিকিৎসালয়ৰ বিষয়ে কৰিছিলে খোঁচ কাহিব বুলি অ' তইচব খোজকাঢ়ি আছো। আজি তাকে ওলাই যাম বুলি ভাবিছো। ৰাতিপুৱা এপাক মাৰিব লাগিব এইফালে। অ'।
তাৰপিছতে এ আৰু চিকিৎসাৰ টো কৰি আছোঁ ভালকে। তলে গাটো বৰ ভাল লাগি নথাকে তেনেকে নহয় উ' সেইবিলাক নাই হোৱা বিশেষ তেনেকে এনে আৰু স্বাস্থ্যয় কাৰণে ভাল থাকিব কাৰণে খোজ কাঢ়িব কৈছে আৰু
অ' স্বাস্থ্যৰ কাৰণে যত যত্নটো ল'ব লাগে বাৰু ফুজ চোজ কাঢ়ি দিব লাগে।
তোৰ এতিয়া ধৰ বতৰটো কাৰণেও বেমাৰ হ'ব পাৰে মানুহৰ।
উম বতৰটো কাৰণে এতিয়া বতৰটো বেমাৰতো আহে আৰু।
অ' সেইয়াই নহলেতো এতিয়া বিশেষ একো হোৱে নাই তেনেকে।
উম'।
তাকে টো।
নাই এইবিলাক খোজ চোজ কাঢ়ি থাকিলে পানী চানী ভালকে খাই থাকিলে নাই তেনেকুৱা একো বেমাৰ নহয় আৰু ৰাতি ধুনীয়াকে শুলে টোপনি ক্ষতি নকৰিলে।
মোৰ এখন চোৱাইছিলো শনিৰ সকাম লাগিছিল শনিৰ দুখ লাগিছে বুলি কৈছে লগৰ কেইটামান ক ভাত খোৱাব কৈছে কোলা বস্তুৱে।
অ' লগৰ কেইটামানক খুৱাই দিবি মোক নেমাটিবি।
কিয় নামাটিম?
নিজৰে শনি লাগি আছে।
শনি সকাম এটা পাতিব লাগিব শনি সকাম এটা পাতিলেহে যদি শনিটো আতৰাই দিব পাওঁ আৰু।
নাযায় যিমান পাতিলেও নাযায়, নাযায় মোৰ ধেৰ পাতিলোঁ। উ
মোৰ পাতিবলে কৈছে শনি লাগি আছে বুলি কৈছে শনি সকাম এটা পাতা বোলে তাৰপিছত লগৰ তিনজনক মাতা বোলে গুৰু দক্ষিণা দিয়া তাৰ পিছত বোলে তে তাৰ পিছত বোলে তোমাৰ হেৰি হেৰি কৰিব কি বুলি কয় এ তেতিয়াহে বোলে শণিটো যাব বোলে।
এশ টকাকে গুৰু দক্ষিণা দিলে যাম।
অ', সিমান মানকে দিব কৈছে আৰু কিবা দিব কৈছে আৰু।
কিবা উপহাৰ নে?
এ অ', উপহাৰ দিব কৈছে।
এতিয়া কি দিবি উপহাৰ?
এই কিবা কাপোৰ দিব কৈছে। কাপোৰ মানে ধ-ধৰ এতিয়া গেঞ্চি হওঁক চোলা হওঁক চাৰ্ট হওঁক এনেক এ দিব কৈছে আও।
অ', চাৰ্ট এটা দিলেও হ'ব বাৰু। চাৰ্ট এটা এটা দি দিবি তাত কপা আৰু দক্ষিণাটো এশ দুশ টকা এশ এ টকা তেনেকে কিবা এটা দি দিবি আৰু তাতকে তলত নাহিবি আৰু।
অ', এই টোফোলা হাঁহ এটা খুৱাই দিম বুলি ভাবিছোঁ।
অ', তে মোক মাতিবি, মোক মাতিবি।
অ'।
অ'।
মতিব লাগিব।
উম।
তোৰ হেৰি কি বুলি কয়
এনেকে সগমটো মনাৰ পিছত যদি আৰু
ভাল হ'ব, ভাল হ'লে হ'ব।
তাকেহে।
নাই মই জনামতে মোৰ মানে মোৰ শণি বাৰু সৰু পৰাই শনি আছে বাৰু। কিন্তু আজিলৈকে নগ'ল লাগে ঢেৰ খালোঁ তেনেকে ভাত।
হয় নি?
উম, শনিবাৰে শনিবাৰ দি। অ', শনিবাৰে শনিবাৰে দিয়ে খোৱালোঁ।
অ'।
তেবাৰ প্ৰথম নি?
এইবাৰ মোৰ প্ৰথম চাগে অ'।
অ'।
তাকে ক'ত দিওঁ বা এতিয়া ঘৰত দিলে ভাল হ'ব নে বেলেগত দিলে ভাল হ'ব।
ঘৰত, ঘৰত, ঘৰত।
ঘৰত দিব লাগিব ন'?
উম, ঘৰত দিব লাগিব মাটিমাহ, মাটি দালি দিব লাগিব শ'ল মাছ।
অ', মাটি দালি, শ'ল মাছ, ক'লা হাঁহ এটা আৰু ঔটেঙা তিয়া ঔটেঙা ওলাইছে নহয় ঔটেঙা দিনহে এতিয়া মাটি মাহে ঔটেঙাই দি অ মাটিমাহে ঔটেঙাই বনাই লৈ
অহ।
আ বেঙেনা চেঙেনা দি
অহ মাছৰ মাথা দি বনাবি।
অ মাছৰ মাথা দি বেঙেনা চেঙেনা দি বনাই
অহ
না বনাব লাগিব তেনে